কেতিয়াবা টেকনিকেল ইচ্ছু দেখাই থাকে যে সেইকাৰণে উম লাগিল ন কলটো? ভাত খালা?
কি কৰা?
এ এনেই আছোঁ। ভাত খালা?
আঁহ খালো খালো। তুমি?
নাই নাখাওঁ চাগে।
কিয়?
এই কিবা কিবি খাইছিলো মানে, চাওমিন খালো যে। ত' মানে ভুক নাই লাগা।
অঁ অনলাইন অৰ্ডাৰ কৰিছিলা?
নাই বনাইছিল ঘ ঘৰত বনাইছিলো মানে।
অ ভালেই, ঘৰৰ ঘৰৰ বস্তু খোৱাটো ভাল।
উম।
আজিকালি বজাৰত ভৰসা কৰিব নোৱাৰি, কিহৰ পৰা কি বনাই থৈ দিয়ে।
তাকেইটো।
আজি সন্ধিয়াটা ভিডিঅ' চাই আছিলো তাতে কৈছে যে, পনীৰো ডুপ্লিকেট পায়।
কেনেকে?
মানে পনীৰৰ ডুপ্লিকেট কে বনাই বনাই কিনে। হোটেল বিলাকত চাপ্লাই কৰে মেডিচিন দি বনাই।
অঁ।
সেইবাবে মানে বাহিৰত খোৱাটো আজিকালি ভয় হৈ গৈছে।
উম এনে পানীৰতটো বহুত টাইপৰ আছে ন?
হয় বহুত টাইপৰ আছে তথাপিও।
সেইটোৱে চবতকে ভাল লাগে আৰু এটা আছে এয়া। অ নাৰিকলৰ গাখীৰ দি কেনে বনায় আৰু এ টা আছে এয়া হেৰি তৰমুজ। ৰ গুটিৰ পৰা যিটো ৰস ওলাই সেইটো দি বনাই, এ সেই বিলাক ইমান এটা ভাল নালাগে, গাখিৰৰটোৱে ভাল লাগে। উম সেইটোৱে ভাল লাগে খাই কিনে।
অঁ। সেইটোতে হাই প্ৰটিন থাকে।
অঁ মানে যিবিলাক একদম পুৰা হেৰি হয়
উম।
অ মানে নন ভেজিটেৰিয়ান। মানে ভেজিটেৰিয়ান হয় সিহঁত হতে সেইবিলাকৰ খায়, সিহঁতে মানে গৰুৰ গাখীৰটো নাখায় মানে তেনেকুৱা, অ বিজ্ঞান বিজ্ঞানৰ কথা কৈ আছো।
বিজ্ঞানসকলেতো মানে জন্তুৰ পৰা অহা বস্তু একোৱে নাখায়। ঘি নাখায়, গাখীৰ নাখায়, দৈ নাখায় তাতে সম্পূৰ্ণ শাক -পাচলিৰ ওপৰত নিৰ্ভৰ থাকে।
উম।
কি কৰি আছিলা ইমান টাইম তুমি?
এয়াই ঘৰত বাচন আছিলে বাচন ধুলো কাপোৰ আছে কাপোৰকেইটা ভাজ কৰিলো তাৰ পিছত উম এনে আৰু পিছত মোবাইল চাই আছে দিলো
অ ভালে হৈছে
উম।
বাকী ৰান্ধা হল?
ভাতটো বহাই দিছো, ৰান্ধা আছে।
অ টাইম লাগিব ৰান্ধতে আৰু।
ভাত বহাই দিছো হৈ যাব।
অ ভালে হৈছে।
ঘৰত কি মানুহ নেকি বহুত?
অ আজি আলহী আহিছে যে
অ।
সৰু সৰু তিনটা লৈ আহিছো।
গল নেকি?
নাই নাই ভাত খাই উঠিলে একেলগে খালো চ চ পিছত যাব আৰু সৰু হল যোনটো, যিটো ছোৱালী তিনি বছৰীয়া সেইটো টোপনিয়ে গল ভাত খোৱাৰ আগতে। মোৰ লগত গ'ল বাহিৰত, বাহিৰত যায় কিনে চকলেট কিনি দিলো, আহোতে আহো কুলতে টোপনি গল। তাইক এনে খুৱাই দিলো, এতিয়া শুই আছে।
উম।
মানে কি কব, কি কবা মই দামী চকলেটটো দি আছো নালাগে, তাৰপিছত মই ভাবিছোঁ আৰু চাগে ভাল চাই ল'ব চাই যে আৰু কম দামি চাইহে লৈছে পেকেতটো।
ভাল দেখোন লৰা- ছোৱালী কেইটা।
মানে ডাঙৰটো ন বগা মিল্কি বাৰ যোনটো সেইটো চাই চাইছো দশ ত গেপ বা এইটো সেইটোৱে লৈছে। আৰু বাকী আৰু দু আৰু দুজনী ছোৱালী আহিছে যে সেইজনে হেৰি কিট কেট লৈছে।
অহ।
হে এম
শুবা কেতিয়া? অ পঢ়িবা ন।
দুটা তিনটা ভাগে ম
ৰাতিপুৱা কেইটাত উঠা?
চাৰে সাতটা।
টোপনি খুলে নে?
টোপনি নকৰিলেও খুলিবলগীয়া হয় এতিয়া কি কৰিম আৰু। যিহেতু গোটেই দিন সময় নাপাও পঢ়িবৰ কাৰণে আগতে সময় আছিলে পঢ়া নাই আৰু এতিয়া সময় নাই। সেইকাৰণে পঢ়িব খুজে। ৰাখী ধুনীয়া ডাইলাগ মাৰিলো ন।
মানুহ মানে কি জানা সময় থাকোতে বস্তুটো বুজি নাপায়।
হয় হয়।
পাৰ হৈ গ'লে সেই বস্তুটো মানে বুজি পায় যে মই এইখিনি সময়ত এইখিনি নকয়। একো নহয় এতিয়াও টাইম আছে যিখিনি তুমি কৰি আছা এতিয়াই বহুত আগতেই কৰি আছা।
উম। আগত আমাৰ মা দেউতাসকলে কৈ আছিলে পঢ় পঢ় পঢ় আমি নপঢ়ো আৰু এতিয়া এনেকুৱা লাগে যে কিয় নকয় আমাক কামক ক'লে আমি আৰু পঢ়িলো হয়
তাকেইতো কিয় নকয় নো।
আহ একমাহ কিয় এক বছৰ ধৰি মানে কিতাপ নপঢ়িললো একো নকয় কিন্তু তেতিয়া এ সন্ধিয়া হোৱাৰ লগে লগে। যে হাত মুখ ধুই আহি পঢ়িব বহাটো আমাৰ এটা ডেইলি ৰুটিনত পৰি গৈছিলে
উম। অ
মোৰতো গোটেই দিন ভালে লাগি থাকে সন্ধিয়া যেতিয়া হৈ আহে মনটো সৰু হৈ সৰু হৈ আহে আহে যে পঢ়িব লাগিব। মই ভিন্দ জনী ভিন্দ মানে মোক উঠাছিলে ত মই বহুত ভয় খাইছিলো যে ভিন্দ আহিব মোক পঢ়াব কাৰণে। মই তাৰ আগতে একদম হাত মৰি ধুই একদম ফ্ৰেছ একদম পিঠ পাত। লৈকেনে টেবুলত বহি থাকো আধা ঘণ্টা এক ঘন্টা আগত যে মোক হম ৱৰ্ক দিছে এক ঘণ্টা। আগত হম ৱৰ্ক খিনিক। কৰি পিছতহে থাকো নহলে গম পাওঁ ধমকি দিব মাৰা নাই কেতিয়াও আৰু উঠোৱা নাই ধমকি দিয়ে এইটো কিয় কৰা নাই তুমি আৰু মই ভয় খাই যোৱা।
মায়ে পঢ়াইছে সৰুৰ পৰা। পঢ়োতেতো মাৰ খাইছো পঢ়াই মোক মাৰিছে ডাঙৰ হ'লো। আম্মাত ডাঙৰ হলে আৰু নিজেই পঢ়িছো আম্মাতো আৰু ইমানো বুজি নাপায় ন।
অঁ তুমি সি ইংৰাজী মাধ্যমৰ স্কুলৰ পৰা পঢ়িছা নেকি!
নাই নাই অসমীয়া মিডিয়াম।
অঁ। ইয়েছ অঁ ম অসমীয়া মেডিয়ামে কিন্তু আঁ ক্লাছ ওৱান টু এনেকুৱা কিতাও ইংলিছ মিডিয়াম টাইপ হৈছে বাৰু।
উম।
ইংৰাজী মাধ্যম।
আজিকালি কি জানানে ইংৰাজী মিডিয়ামতে পঢ়িব লাগে।
হয় হয়। আজিকালিতো ইংৰাজী মাধ্যমত নপঢ়িলে একো
কামেই নাই উম।
কিন্তু তাৰ লগতে আমাৰ মাতৃভাষাটো জীয়াই ৰখাটো উচিত। অসম অসমীয়া মাধ্যমটো যদি আৰু।
চব স্কুলে স্কুলে দিয়েই দিছে অসমীয়াতো আছেই মানে
উম।
চ
নাই নাই অসমীয়াটো থাকিবই লাগে এইটো হেৰি নহয়। কিন্তু ইংৰাজী যিটো আমাৰ ধৰা আন্তৰাষ্ট্ৰীয় স্তৰত যোগাযোগ কৰিব হলে কমিউনিকেট কৰিব হলে ইংৰাজীতটো বহুত দৰকাৰী
উম, সেইটোতো চবতকে জৰুৰী হয়তো জান জানিবই লাগিব নিজৰ মাতৃভাষাতে জানিব লাগে।
মই যিমান খিনি চাইছো বিদেশত নিজৰ মাতৃভাষাটো বহুত গুৰুত্ব দিয়ে। ধৰি লোৱা চীন দেশটো চীন দেশত তুমি মানে নাইন প্চব্বৈ শতাংশ বৰ্ড বিলাক বেনাৰ বিলাক। চাইনিজ ভাষাত ইংলিছত নিলিখে।
হয়।
ইংৰাজীত নিলিখে আমাৰ ইয়াৰে পৰা মানুহ গলে ফাৰ্ষ্টত মানে ইন্টাৰনেটৰ সহায়ত
কাম ত্রশ্লালেত কৰিছে। খাব লগা হয় এতিয়া কি লিখা আছে। সেনেকৈ আমাৰ অসমতো মানে আমাৰ অসমীয়া ভাষাটো জীয়াই ৰাখিবৰ কাৰণে এইবিলাক
প্ৰস্তুত চলাব লাগে।
এদ মে নতুন হেৰি আহিছে নতুন নহয় মানে নকপ শ্ব' বুলি আহিছে। চোৱা নে।
অকাপছতো নাই চোৱা। সময়ৰ নাটনিৰ বাবে নহলে মই এইবিলাক শ্ব' আগতে ফল কৰিছিলো। হয়। তুমি চাই আছা?
কিহত দিয়েনো
এমাজ প্ৰাইমত দিয়া চাগে।
এ জিও হৎস্তাৰত নিদিয়ে নেকি।
নাই - নাই জিঅ' হটষ্টাৰ নিদিয়ে এমাজনৰ শ্ব' হয় ন। এমাজন মিনি বিত দিব চাগে
আহঅঁ
মই চাই দিম দিয়া তোমাক সিঁহতি
নালাগে।
এ - এইবিলাক এতিয়া মানে সময়ৰ এনে বৰবাদী বুলি কোৱা যায়। আৰু এই নহয়
তাকে সময় নাই।
সময় কম - সময় কম। এইবিলাক চাবলৈ বহুত সময় আছে আমাৰ। হয়নে।
হয় - হয়।
হয় আছে পিছলৈ চাম এতিয়া থাকক।
পিছলৈ - পিছলৈহ আৰু ছৰ সময়ে থাকিব।
হম,
অঁ পিছলৈতো আৰু চোৱাৰ সময় নাথাকিব।
সেইটো হয় ব্যস্ততা কাৰ জীৱনত নাথাকে। এই চব কৰে।
উম।
ব্যস্ততাৰ মাজতে সময় ওলোৱাটো মানুহৰ নে মানে স্বভাৱত থাকিব লাগে
অ আমাৰ সময়টো হৈ গ'ল নেকি।
অ কিয় তুমি কিবা হেৰি কৰিবা নেকি? অ অ হ'ল।
নাই নাই নাই নাই একো নকৰো।
অহ'